হেল্ল'
কি কৰি আছে?
বহি আছোঁ।
অহ'।
চাহপানী খাই উঠি বহি আছোঁ অ আই।
অহ।
বিয়া খাই খাই আহিলি?
খাই আহিলো, তাকে বিচনাতে অকণ পৰিছোঁ ইমান টোপনি টোপনি লাগিছে।
ঠিকছে খালি আৱ টেটু - গুৰি লেকে আৱ হেঃ হেঃ হেঃ খাই আহি এতিয়া শুই উঠিব নোৱাৰা হৈছ।
তাকে সেয়া আৱ তাতে যোৱাও দেৰি নহয়। এ যোৱালে চাৰে বাৰটামান বাজি গ'ল। তাপা তাত গৈ বেয়া, অহ তাৰপৰা সেই এইটো কি কয় তাত গৈ দুটামান বজাতহে পাইছোগে। বত সিফালে ৰাস্তাটো বেয়া বেলেগ এটা ৰাস্তা স্তা দি গ'লো আগতে বনাই আছিলে সেইটো ৰাস্তা বনাই হ'ল বুলি।
অহ।
গুচি গ'লো, আপোনাক কৈছো ৰাম, ৰাম গোটেইখন ৰাস্তা ওপ পানী স্কুটি আধালৈকে পানী সোমাই, সোমাই গৈছে। আঠু মূৰলৈকে মেখেলা কোচাইছো
উম তাতো মানে বৰষুণ ঢালিলে, উম।
ফালে বৰষুণ মানে পানী, আমাৰ ইয়াত কি পানী, আমাৰ, আমাৰ ইয়াতকৈ তাত তিনিগুণ পানী। মানুহৰ ঘৰৰ ভিতৰলৈকে পানী, তাৰ পৰা ৰাস্তাৰ ওপৰদি পানী ৰাস্তাৰ মাজে মাজে সেই আগতেও পানী যোৱা সম্ভৱ, ৰাস্তাৰ মাজে-মাজে এটুকু এটুকু নাই।
হা।
খ-খহাই খহাই নিয়া, আইও এ মাজে-মাজে যে সেই আলতীয়া মাটি পেৰাই থৈছে পিছল, মাজে-মাজে বুক কা মাজে-মাজে শিলগুটি, উহাই ৰাস্তাটো উ গৈছে বাৰু, মা হত টমটম লৈ গ'ল, বেলেগ এটা ৰাস্তা দি গ'ল।
অহ'।
আমি আকৌ সেইটো ৰাস্তা দি গুচি গ'লো।
অ' সিটো ৰাস্তা দি মা হত যোৱা
আ আমি অ' আমি থানা মুখ আগদি গ'লো, মা হত আকৌ থানা মুখ মূখ আগেদি নগ'লে।
উম উম।
আই ঐ কি শাস্তি ৰাম ৰাম। অ' ইয়াৰ পৰা একেবাৰে এই থানাৰ পা অকমান গৈয়ে সেই তাৰপা আপোনাক কৈছো, একেবাৰে মেইন ৰাস্তা তাত উঠা লৈকে।
অ' সেইটো ৰাস্তাত মইও গৈ পাইছো এ-এবাহ।
অ'।
এবাৰ তহঁতৰ পাহাৰৰ ওপৰত, অ'।
সেইটো ৰাস্তাতে হেনো সেই যোৱাবা বাঁহতৰ ঘৰলৈ গৈ ছোৱালীক আনিবলৈ, আনিবলৈ যে গৈছিলে। এ ইহঁতৰ পেহীহঁতৰ ল'ৰাৰ লগত যে গৈছিলে, তাৰপা গৈ পাই ৰাস্তাতে হেনো তিনিওটা পৰিছিলে, হি হা হা।
সেইটো ৰাস্তা দি মইও গৈছিলো হৌ বাহঁতৰ এৰিয়া বহুত। এতিয় দিবলৈ গ'লো আৰু পেহা সতে পাহাৰ ওপ পেহা।
অঁ।
পেহা হতে গ'লো, পেহাও গৈছে আমিও গৈছো আৰু এই কি ৰাস্তা।
এতিয়া বনাইছে ফলেন। এ' এতিয়া ফৰ লাইন কে বনাইছিলে মানে ৰাস্তাটো ফ'ৰ লাইন কৰিবাই মাটি পেলাই- পেলাই। হে কৰি থৈছে, কিন্তু কি হ'ব মাটিতটো পেলালে চেনগেভেলিও পেলালে। পেলোৱা এটা কি হল এতিয়া যে বাৰিষা পানীতটো যে আহিলে পানী। এইফালে মানে বহুতৰ জেগা, গোটেই পানীয়ে। সানি কু কিি ম মই বহুত ৰাস্তাতটো গাই গাই গৈছো দে এইটো যিমান বনালে তাতকে এতিয়া বেছি দুগুণ বনাবহে লাগিব বোলো।
তাকে বাৰিষা আৰু।
উ' ৰাম - ৰাম মানুহ বিলাকৰ ঘৰ বোৰ যে, অ' মানুহ বিলাক। আকৌ ঘৰবোৰ গোটেই পানী।
তাকেইতো ৰাস্তাতটো ওখ হ'ল চাগে মানুহবিলাকৰ দ হৈ গ'ল আৰু ঘৰ।
এই এফালে প্ৰথমতে চাপৰ ৰাস্তাটো।
উম উহ।
ৰাস্তাটো চাপৰ ওপৰদি পানী বাগৰি আছে তা পা সেই ক্ৰমান্বয়ে ওখ সিফালে। এ তাতে সেইৰিও আছে এইটো কিয় আহোম মানুহ আছে দেউৰী মানুহ আছে।
অ জাতি মানুহ অ, তাপা সেই বিয়া
চুহ কিন্তু সেই মহঠ সেইটো ৰাস্তা যাওঁতে মই ক্লাছ টুৱেলভ মানত আছো নেকি তেতিয়া গৈছিলো। তেতিয়া আকৌ সেই ৰাস্তাটো ভাল। ভাল মানে ইমান ডাঙৰ নহয় তেতিয়া মানে এনেকুৱা ইটাৰ ৰাস্তা আছিলে। নেই আমাৰ নিচ- চিনা এনেকুৱা সৰু ৰাস্তা।
উহ উ।
এতিয়া ভাল ইমান বেয়া নহয় মই আকৌ খাক খৈয়া আনিম মহিয়া আক তিল বায়িত বিয়া খাবলৈকে গৈছিলো, মা মাহী নন্দেকৰ জীয়েকৰ বিয়া খাবলৈ গৈছিলো।
উম তা পা এতিয়া সেই তহঁতৰ বিয়াত ন আইটিএম কি?
বিয়াত আইটিএম মাছে সৰিয়হে বনালে।
উম।
তাপা মাংস তাৰপিছত যত হেৰি এইটো কি কয় মাছৰ পেটু তা পা তাত ভাত দিছে, বেঙেনা দিছে। মাছৰ পেটু কণ খাই ভাল লাগিলে। তা পা মুৰি ঘন্টা, ধোৱা মগুো ধোৱা মগুৰ লগত। মুৰি ঘণ্টাটো খাব লাগিলে বাৰু তা পা অ ধুনীয়াকে খোৱাইছে তা পা সেই বুট দালি বুট দালিহে খোৱাছে আগতে মচুৰ দালি নাই খোৱা তাৰ পিছত আৰু সেই এইটো কি কয় শুকান ভাজি এখন সেই অ গাজৰ তা পা আকৌ দাংবডী আলু তেনেকে শুকান ভাজি এখন।
আহ।
আও সেই ৰঙালাও বেচনৰ লগত সেই কৰিছে।
অহ।
বৰ বনাইছে খাই ভাল লাগিলে। ধুনীয়াকে খোৱাছে আইটেম ঢেৰ আও ধুনীয়াকে খোৱাইছে।
মানুহ হ নেকি?
মানুহ আহিছে, হৈছে মানুহ ইমান নোহোৱাকে থকা নাই বিয়া মানে সেই সিহঁতৰ পৰহি দিনা সেই কৰিলে বিধি পাঠ কৰিলে।
অহ।
বিধি পাঠ কৰিলে তা পা আজি ৰিচিপচনো মানে আও ল'ৰাটো জন্মদিনো।
অ।
ল'ৰাটো আজি এবছৰ হৈছে মানে জন্মদিনো। সেই ৰিচিপচনৰ দুয়োটাৰ লগতে আও তাপা মই সেইক তাইলে শৰাই এখন নিলো লৰাটোলৈ হেৰিয় গিলাচ এটা চামুচ পাতে নিলো আও কি নিব এই ভৰ বাৰিষা বিয়া পাতিছে।
তাকে হে।
ঘৰ বোলে ল'ৰাটোত অকল কথাটো কৈছো বিয়া নাপাতি লৰাটো জন্মদিন পাত তা হলো ধৰি লওক লৰাটোলে কিবা এটা ভালকে নিব পৰা হয়।
গিলাচটো চামুচ খনতো চাৰিশ ল'ব সেইটো।
ল লৈছে লৈছে। অ' লৈছে আৰু গিলাচ টো ডাঙৰো গিলাচটো সেই সৰু দে আছিলে মই বোলো এবাৰ দিয়াহে আ ক'বাৰ ধৰি লওক অহা বছৰলে এতিয়া কথাটো কৈছো এতিয়া দুইটালৈ কথা হল কাৰণেহে গ'লো হয় ন' বাৰু দুই দুইটা মিলাই চাৰে নশ লৈছিলে।
অ', অ'।
হেৰী নহয় এতিয়া ধৰি লওক দুইটা লেঠাই মিলাই পেলাইহে গলো অহা বা ধৰি লওক মাতিলে যাব পৰা হয়য়ে নে নহয়। সেইটো কাৰণে সেই এবাৰে দিয়া বোলো ভালকে দিছো আৰু গিলাচ তো হেৰিকে দিছো আমাৰ মোৰ মাহী ভাগৰ সেই জিয়েক ডাঙৰজনী মাহী।
অ' মাহী মাহী ছোৱালী?
উম,।
অ',
ডাঙৰ জনি মাহী ছোৱালী। সৰুজনী মাহী লৰা এটাহে সিহঁতৰ সেইটো চাইদেও পানী চাগে আমি যাওঁতো নে সি সেইফালে গোটেইখন একদম উম পানীৰ ৰাস্তাৰ ওপৰেদি বাগৰি আছে।
অ' সিহঁতৰ সেইখিনিত পানী হয় নে নহয়?
সিহঁতৰ সেইডোখৰত সেইফালে সেইটো মেইন ৰাস্তা সিফালৰ পৰা পানী নাই আমাৰ বাহতৰ তালৈকে পানী নাই মানে পানী ধৰি লওক এ' এইবাৰ এ' এই যাক বৰষুণত সেনো পথাৰত পানী ৰখিছে হয়ও নহয় সেইফালে নাই তাৰ পা আমি আহোতে নে বেলেগ এটা ৰাস্তা দি আহিলো দেই। সেইফালে দ মানে জেগাবোৰ পানী এতিয়া বহুত পানী তাৰ পৰা ৰোৱাবোৰ পৰা একদম সজাল ধৰ ওখ ওখ হল সম্ভৱ সেয়া জেঠ মানতে ৰুলে নেকি। পানী যে হয় বাৰিষা সেইটো কাৰণে আগতীয়াকে ৰুই থৈছে।
আগতীয়াক
এতিয়া সজা সেৰি একদম এপোলা এপোলা হ ওখ ওখ হৈ আছে মই বোলো এইবোৰ এই জেঠমহীয়া কাৰা‌ ৰ'দ অ' মই বোলো এইবোৰ জঠমহীয়া সেই কাৰা ৰ'দ কেইটাতে ৰুলে চাগে।
উম' হ'বও পাৰে হেৰি যে পানীয়ে মায়ে কাৰণে আগতীয়াক
অ' এতিয়া আকৌ পানী কেনেকুৱা তাৰ ওপৰদি পানী কেনেকুৱা গৈ আছে আকৌ
অ' এয়া গলেও একো কৰিব নোৱাৰে।
অঁ',।
উম' আমাৰ ৰাতিলৈ আহিবনি ঠিক নাই দেই বিজুলি মাৰি আছে।
তাকেহে এনেকুৱা পানীও ৰাম ৰাম গোটেইখন উশাহ সাগৰ আৰু।
উম' আমাৰ ইয়াত নদীয়েও চেদেলি ভেদেলি কৰি দিছে। ছে কাইলৈ এতিয়া বোকা দিব পাৰে নে নাপায় নে
আমাৰও একে কটি দুটাকে কৈছো বাৰ আশী কঠীয়াই এনেই তোলা হবনে
তাকেহে কঠিয়াবোৰ আজি তুলিলোগে কি হব জানো চিন্তাহে লাগিছে
তাকে তাৰ পৰা আকৌ হেৰি নহয় এইটো কি কয় উম সৌফালে লোৱা আহোতে নে লোৱা চাই চাই আহি ক দেই হে আমাৰো ঘৰটো বোলে সেইফালেকে হোৱা হলে মানুহ বিলাকে তালতে জাল পাতিছে আও, হেহ হেহ।
অ মা-
মা চৌকা লোৱাই গৈছে আমাৰ ঘৰতো এফালেকে হোৱা হ'লে মই বোলো তাকে।
তাকে। মাছ দেখি পেলাই হেৰি আকৌ মন গৈছে আৰু।
একদম জাল পাতিছে, পাতি লৈ যাওঁতো দেখিছো জাল বোৰ পাতি আছে। মানে পানী ধৰি লওক বৰ দি গৈছেহে আৰু পানী হৈছে। সেই সৰকে। অ, তাৰ পৰা আহ আহা দিনা দেখিছে, একদম জাল বোৰ দাঙি দাঙি মানুহে মাছ ধৰি উম মাছ ধৰি আছে।
উম দেখিও ভাল লাগে নহয়, পোৱাটো যি হওক। ধুই মেলি ভাল লাগে আকৌ।
তাকে, আমাৰ হেনো বা হতৰ সেই,
বাহ হতৰ সেই কঠীয়া বি কঠীয়া পাৰিবলৈ পানী সিঁচিছিলে হেনো। হেৰি মটৰ আনি। তাপা বাই বোলে হেই, অ বাই বোলে হেৰি মটৰে পানী সি- সিছিও হৈছে বোলে বৰষুণো আহিছে।
উম দাবা খন্দা বৰষুণ সিহঁতৰ তাতো হ'ল।
উম, সেইফালে দিছে নহয় চবেই কৈছে।
সেই ফালে আকৌ, বৰষুণ কালি আজিহে পাইছেগে আগৰ বৰষুণ দিয়াই নাই নহয় আ, আকৌ আমাৰ এইফালে আকৌ বৰষুণ দিয়ে আছে নহয়।
তাকেহে।
অ সিহঁতৰ সেইফালে বৰষুণ দিয়াই নাই।
অ আমাৰ এতিয়া হেৰি নহয় নদীখনতো দুটা হেৰি ললে সুটি ললে। তাকো পথাৰ মাজে মাজে, মেইন সুতিটো এৰিয়ে দিলে। তাকে মেইন সুতিটো এৰিয়ে দিলে। উম অথনি ৱাৰ্ড মেম্বাৰ চাই আহিছেগে হেনো।
ৱাৰ্ড মেম্বাৰ চাই অ অহ-হহ অ। হহ হ, ৱাৰ্ড মেমবাৰে চাই আহিছেগে কি কৰি-
অঁ। বুথৰ প্ৰেচিডেণ্টহে বোলে কথাবোৰ কৈ আছে মই বোলে একো নাজানো নহয়, মোক সুধিবলৈ হ'লে বোলে মই ক'প পৰা ক'ম। তাৰপা সেইটো কাৰণে বোলে চাই আহিছো মই বোলো তাকেহে আৰু।
উম হেহ হেহ হে প্ৰেচিডেণ্ট বেলেগক যে।
হেহ হেহ হেহ তাকেহে।
দিয়া উম।
আজি হেনো আলোচনা হৈছিলে সেই, অ আজি হেনো আলোচনা হৈছিলে, নদী খনৰ মা সেই, গল পলাই নখ ন
দ-কে খান্দিব লাগিব বামকে খান্দি লাভ নাই।
তাকেহে, এম এল এও আহিছিলে হেনো।
আমাৰ ইয়ালে নে?
এ আমাৰ ইয়ালে নহয়, সৈ আগৰ পঞ্চায়তৰ তাত হেনো আলোচনা হৈছিলে।
অ।
গাঁও পঞ্চায়তৰ তাত।
অঁ।
হে আলোচনা হৈছিলে হেনো তা পা কজ তাৰপাক কৈছিলে ধুনীয়া আহো তোনে।
অ অও তাকে হা। অলপমান দৰকে খনাহঁতে ৰল হেঁতেন মাজতে সেইখন কি ফুং ফাং কৰিলে আ। ক পা তেনেকে হেৰি কৰিলে হেৰি ভাল হ'ব।
কথাতটো কৈছো দে খান্দিছে হানে বাম বাম কে খান্দিছে তাৰ পৰা বালিবোৰ কি হৈছে হেই। পথাৰলৈকে পৰি পৰি গৈছে কি লাভ কি হৈছে বাৰু বালি পথাৰখন ৰোৱা জেগাত। অ ৰোৱা জেগাবোৰ বালি পৰি পৰি বেয়াহে হৈছে।
বেয়াহে হৈছে ঠাইতে ঠাইতে তুলিছে অকনমান আঁতৰলে তুলিব লাগিব তেতিয়াহে ঠাই। তাতে তুলিছা আ বৰষুণ আও কি পানী আও খৰি গৈছে।
অ আৰু সেই অকল অকল সেই। কৰিলে নহ'ব বালি টো মানে নদীখন হে কৰিলে নহ'ব গোচ পুতিব লাগিব।
এচো চা মাৰিছে এ চো চা।
তাকে অকলে চোচা মাৰি মাৰি হে কৰিলে নহ'ব। দৰকে মাৰিব লাগিব মাৰিবও লাগিব গোচ পুতিব লাগিব। আৰু ঘুচ পুতিব লাগিব ঘুচ ঘুচ।
অ আজি গৰু এজনী মৰিলে নহয়।
ক'ত।
পানী হেৰি বেছি হ'লে এইফালে শংকৰপুৰৰ দলংৰ ফালে এই উ। হ'ল আহ মান কি আলি থোৱা আছিলে নহয় পতককে ঢল যোৱা নাই জানো। তাত কিবই নোৱাৰিলে মানুহে তাৰ পৰা পানী টানি নিবৈ নোৱাৰিলে। কি কৈলে মই থাকিলে আ গৰুজনী।